অ', কোৱা?
অ' কি কৰি আছা?
এনে আছো ৰ'বা, তুমি কি কৰি আছা?
এ ময়ো আছো এনেই কি কৰিবা আৰু, এই তোমাৰ কি বুলি কয় এইটো আৰু এই কাম চাম অলপ মানে কি বোলে আছিলে মই মানে অলপ মানে মোৰ মানে কিবা এটা কাম আছিলে আৰু অনলাইন কাম তাকে তোমাৰ কৰিলো আৰু। তাকেই তোমাৰ অলপ মানে অলপ সেইকাৰণে দেৰি হ'ল, ফোন কৰিছিলে নেকি তুমি মই গ'ম পোৱা নাছিলো, কোৱাচোন কি কথা?
মই বোলে এনেই ফোন কৰিলোঁ তুমি বোলে আৰু ঘৰত অকলে আছা এনে আৰু। থকাতকৈ মই ভাবিলোঁ কথা বতৰা পাতোঁ অলপ কি বনাইছে কি বনোৱা নাই সুধোঁ অলপ।
অঁ তাকে, বাকী পিছে কোৱাচোন খবৰ পাতি কোৱা?
খবৰ পাতি কি হ'ব আৰু চলি আছে দিয়া সকলো ভালে ঠিক থাকে চলি আছে। তোমাৰ কেনেকুৱা চলি আছে?
এই মোৰো চলি আছে দিয়া কি ক'বা আৰু এনে আৰু। নে চলি আছে চলি আছে, বাকী পিছে কোৱাচোন? অ' কি বুলি কয় আমাৰ এইটো, এই কি বুলি কয় আমাৰ যিটো আমাৰ অ' মোৰ মুখত আহা নাই ৰ'বা, অ' অ' আমাৰ যিটো অ' মোৰ মানে আজি মই বিদ্যালয়ৰ এখন ফটো চাই আছিলো দিয়া। মানে মানে ধৰি লোৱা স্মৃতি বিদ্যালয়ৰ মানে আম লগৰবোৰৰ এটা ফটো চাই আছিলো, ততে চাই থাকোতে মানে যিটো আমাৰ বিদ্যালয় স্মৃতি। সেই স্মৃতিটো মানে মনত পৰি গ'ল হে', মানে কি সুন্দৰ আছিল ন সেই বিদ্যালয়ৰ স্মৃতি বিলাক তোমাৰ।
অ' সেইটো মানে কি ক'বা আৰু বিদ্যালয়ৰ স্মৃতিবোৰ বহুত মানে আপোন থাকে দিয়াচোন নিজৰ। কাৰণ সৰুৰে পৰাই লগ পোৱা যায় লগৰ বন্ধু বান্ধৱীবোৰক, বা যিবিলাক আমাৰ শিক্ষয়িত্ৰী শিক্ষয়ত্ৰী সেইবোৰকো সৰুৰে পৰা পোৱা যায়, এনেকুৱা ঘৰৰ এটা পৰিৱেশ হৈ যায় ন তাতে। যিমান আমাৰ জুনিয়ৰ থাকক চিনিয়ৰ থাকক সকলোবোৰ আৰু মিলি কিনে। চালেটো আমি একেলগে ত' সেয়ে আৰু ভাল লাগে আৰু থাকি তোমাৰ। ভাল লাগে এইবোৰ জানি কিনে। বা তেওঁলোকৰ লগত সময় কটালে আমি সময়ো গ'ম পোৱা নাছিলো স্কুলত। আজিকালিতো তোমাৰ দেখিবা কলেজ পোৱাৰ পিছত কলেজ যাবলৈ মনে নাযায় ন? কলেজ যোৱাৰ ইচ্ছাটো নোহোৱাই হৈ গৈছে একেবাৰে। কিন্তু আগতে ইমান ইচ্ছা আছিল যে কলেজ যাম হাঁহি ফূুৰ্তি ত স্কুল যাম হাঁহি ফূুৰ্তি কৰিম। তাৰপিছত লগৰ লগৰীয়াকেইটাক লগ পাম ৰাতিপুৱাই পৰা সেইকাৰণে চাৰে আঠ বজা মানত স্কুললে যাওঁ। মইতো কি কৰিছিলো, আমাৰ প্ৰাৰ্থনা হৈছিল আঠটা পঞ্চল্লিশ মানত ত' তোমাৰ মই আঠ বাজি দহ মিনিট মানতে গুচি যাওঁ, যাতে মানে লগৰ বন্ধুবোৰৰ লগত খেলাৰ সময় পাওঁ। ৰাতিপুৱা অলপমান দৌৰা দৌৰি খেলো। ধৰা ধৰি খেলো, সেনেকুৱা ধৰণৰ খেলবোৰ খেলো ৰাতিপুৱাই পুৱাই। এ সেনেকে সময়বোৰ পাৰ কৰো আৰু, তুমি কি কৰিছিলা পিছে?
সেয় মইয়ো সেই একেই, তোমাৰ দৰে মানে তোমাৰ ধৰি লোৱা। এই আমৰ ৰাতিপুৱা অকলে মানে বিদ্যালয়লৈ যোৱা তাতে প্ৰাৰ্থনা কৰা দেৰি হ'লে গেটখন মাৰি দিয়ে। তাৰ পিছত আমি শিক্ষক মানে শিক্ষক সকলক মানে কওঁ আৰু ছাৰ যাবলৈ দিয়ক ভাত খাওঁতে দেৰি হৈছে। অ', কিবা অ', কিবা হতে দেৰি হৈছে ত' সেই-সেইটো কাৰণে তোমাৰ কি বুলি কয়
মানে সেইটো আৰু সেইকাৰণে সেইবিলাক স্মৃতিৰ লগতে, তোমাৰ প্ৰাৰ্থনাত মানে প্ৰাৰ্থনা দিয়া লগতে তুমি তাতে ব্যায়াম কৰা বাতৰি কৰা বা অন্য যিবিলাক কাম আছে সেইবিলাকৰ যিটো স্মৃতি, সেই স্মৃতি বিলাক মানে ভাবিলে ভাল লাগি যায় ৰ'বা। আৰু তোমাৰ কি বুলি কয় আহ যিবিলাক স্মৃতি আৰু এই স্মৃতিৰ কথা ক'বলৈ গ'লে বহুত কথা থাকে দিয়াচোন, বাকী তোমাৰ অ', যিবিলাক তোমাৰ ধৰি লোৱা খেলা-ধূলা কৰা হওক বা তোমাৰ তোমাৰ ধৰি লোৱা বিভিন্ন প্ৰকাৰৰ আৰু স্মৃতি বিলাক আৰু স্মৃতি বিলাক মনত পৰিলে কিন্তু আগৰ দিনৰ লগৰ হওক বা তোমাৰ লগ বন্ধু হওক বা তোমাৰ যিবিলাক খেলা ধূলাৰে লুকা-ভাকু খেলা, কুটু-কুটু খেলা, কাবাডী খেলা, ক্ৰিকেট খেলা, ফুটবল খেলা, এ বিভিন্ন ধৰণৰ স্মৃতিবিলাক মানে আহ মানে
মনত আহি যায় আৰু বাকী কোৱাচোন মনত আহি যায় আৰু বাকি কোৱাছোন তুমি অলপ মানে এই যি, আমাৰ যিবিলাক বিদ্যয়ালয়ৰ যিটো আমাৰ নিয়ম নীতি। তোমা-তোমালোকৰ বিদ্যালয়ৰ নিয়ম নীতি কেনেকুৱা আছিল কোৱাচোন?
এই একে চব, চবৰে একেই দিয়া আৰু বেলেগ কি থাকে মানে কি হ'ল এ আমাৰ আমাৰ কি আছিল আৰু আমাৰ জানাই আৰু আমাৰ কি আছিল বৃহস্পতিবাৰ আৰু শনিবাৰে ত' আমাৰ মানে বগা ড্ৰেছ পৰিধান কৰি যাব লাগে, বগা কাপোৰ আৰু বাকী তোমাৰ বেলেগ দি কেইদিনত আমাৰ তোমাৰ নীলা পেন্ট চাৰ্ট আছিল। ত' আমি কি কৰিছিলোঁ সকলোৱে। আমাৰ মানে যিটো বৃহস্পতিবাৰে আমাৰ ৰাতিপুৱা গণিতৰ এটা ক্লাছ থাকে আৰু ন' বজাত, আমাৰ কৰিব মন নাযায় ত' আমি সকলোৱে কি কৰোঁ আ আমি জানোৱে আমাক যে ধৰা কিবা ব্যৱস্থা কৰিব আমাৰ পৰা আমি যদি বেলেগ ড্ৰেছ পিন্ধি যাওঁ তেতিয়া হ'লে আমি কি কৰো আমাৰ চবৰে বগা কাপ পোৰ নাই বুলি কয় আমি কি কৰোঁ বগা চাৰ্টটো পিন্ধি যাওঁ, আৰু তলত মানে এটা থাকে ন' গ্ৰে কালাৰৰ পেন্ট, সেইটোতো চব স্কুলতে আছিল জাতীয় বিদ্যালয়বোৰত। ত' সেই গ্ৰে কালাৰৰ পেণ্টটো পিন্ধি যাওঁ লগতে ক'লা জোতা পিন্ধি যাওঁ। তাৰপিছত গোটেই আমাৰ মানে ক্লাছত আৰু বেছি ল'ৰা নাছিল, আমাৰ বাইশ জন মান ছোৱালী আছিল। আৰু তোমাৰ দু সাতজন মানুহে ল'ৰা আছিল ত' আমি গোটেই কেইটাই মিলি কিনে কি কৰো। একেলগে ছেম ধৰণৰ কাপোৰ পিন্ধি যাওঁ। তাৰ পিছত আমাক যেতিয়া প মানে প্ৰাৰ্থনা শেষ হৈ যায় আৰু প্ৰাৰ্থনা শেষ হোৱাৰ পিছত আমাক চবকে মানে মাতে আৰু যোনে যোনে ধৰা বেলেগ বেলেগ কাপ চবকে মাতে পিছত আমি যাওঁ বঢ়িয়াকে আমাক তাতে থিয় কৰাই থৈ দিয়ে। থিয় কৰাই থৈ কিনে গালি পাৰে আৰু তোমালোকে কিয় এনেকুৱা মানে তোমালোকৰ কিয় ডিচিপ্লিন নাই, তোমালোকে কিয় এনেকুৱা কাপোৰ পিন্ধি আহা। বাৰ বাৰ কৈ থাকিব লাগে নেকি, তোমালোকক সেনেকুৱা ধৰণৰ শেষৰ বছৰত দে দশম শ্ৰেণী পাওঁ তে এইবোৰ তাৰ পিছত আমি ভাবোঁ আৰু এই এবছৰৰ কাৰণে, আৰু কাপোৰ কিনিম নেকি। কিন্তু আমি জানো আমাৰ চবৰে কাপোৰ আছে খালি আমি পিন্ধি নাহো। ত' সেনেকে এটা পিৰিয়ড আমাক ৰাখি থৈ দিয়ে আৰু। ন' টাৰ পৰা দহ টালৈকে বাহিৰত থিয় কৰাই থৈ দিয়ে, আমি আৰু বঢ়িয়াকে আৰামত ধৰা কোন-কোনোবাই কি কৰে তোমাৰ চুপাৰী লৈ যাব, কোনোবাই চকলেট লৈ যাব। ত' সেইবোৰ পুৰা থিয় হৈ হৈ খাই থাকো আমি তাতে একে থিয় থিয়ই। ত' সেনেকে সময়বোৰ কটাওঁ আৰু তাৰপিছত শনিবাৰৰ দিনটোতো তোমাৰ একেই, শনিবাৰৰ আমাৰ ৰাতিপুৱা ক্লাছ থাকে তাৰপিছত তোমাৰ সেই ক্লাছটো আমি মিছ কৰাৰ কাৰণে আৰু জানাই দশম শ্ৰেণীত বাকী যিবিলাক ক্লাছ থাকে সেইবোৰতো নহয়। ভাল মানে যিবিলাক দৰকাৰী দৰকাৰী ক্লাছ, বিজ্ঞানৰ হওঁক, সমাজ বিজ্ঞান তাৰপিছত তোমাৰ গণিত এইবোৰ ক্লাছ বেছিকে হয়। ত' আমাৰ সিদিনাখন তোমাৰ বিজ্ঞানৰ ক্লাছ থাকে আৰু বিজ্ঞানৰ ছাৰজন মানে বহু হুত আমাৰ একদম মানে খঙাল আৰু, ছাৰে মাৰো মাৰোকে থাকে আৰু কি প্ৰশ্ন সোধে। ত' এনেও ছাৰে আমাক ধৰা এটা কিবা ধৰা পাঠ এটা বুজালে, পাঠটোৰ ওপৰত ইমান প্ৰশ্ন সুধিব নহয়, তুমি মানে উত্তৰ দি দি পাগল হৈ যাবা। তুমি যদি এইটো উত্তৰ পাৰিছা ছাৰে আৰু এটা প্ৰশ্ন সুধিব সেনেকুৱা ধৰণৰ। ত' আমি ভাবোঁ যে এই হ'ব আৰু ছাৰৰ মাৰ খাই থাকিম নেকি সদায় সদায়, ত' আমি শনিবাৰৰ দিনটোত একেই মানে বৃহস্পতিবাৰৰ দৰে ধৰা আহ, বেলেগ বেলেগ ধৰণৰ কাপোৰ পিন্ধি আহোঁ, কোনোবাই ধৰা বগা চাৰ্ট পিন্ধিছে নীলা পেণ্ট, কোনোবাই নীল-নীলা ত-তাকো বগা পেণ্ট পিন্ধিছে নীলা চাৰ্ট সেনেকুৱা ধৰণৰ চবে উল্টা পুল্টা কাপোৰ পিন্ধি যায় আৰু। ত' আমাক ৰাখি থৈ দিয়ে আৰু, আমাক ক্লাছ কৰিব নিদিয়ে, আমিতো ভালেই পাওঁ বাৰু। এই সেনেকে সময়বোৰ কটাইছিলোঁ, সেইবোৰ দিন আৰু মনত পৰে আৰু, সেইবোৰৰ কথালৈ মনত পৰি যায় কেতিয়াবা। যে আমি ইমান ফূৰ্তি কৰিছিলোঁ, ইমান হাঁহি ধেমালি কৰিছিলোঁ এতিয়া কলেজত তুমি যিয়ে নকৰা, ভাল কৰা বেয়া কৰা এ, যি ইচ্ছা কৰি থাকিব পাৰা, কোনেও একো গুৰুত্ব নিদিয়ে ন'।
তাকেই তাকেই, মানে তোমাৰ অ' বিদ্যয়ালয়ৰ যিবিলাক নিয়ম আছিল সেইবিলাকো তোমাৰ অলপ মানে বিশেষ ধৰণৰ নাছি দিয়াচোন মানে তাৰে তোমাৰ অ' যিটো ড্ৰেছৰ পৰিপাতি হওক বা তোমাৰ কিতাপ মানে প্ৰত্যেকখন কিতাপ লৈ যাব লাগিছিল। বহি লৈ যাব লৈছিল প্ৰত্যেকখ চবৰ বাবে বেলেগ বেলেগ বহি, তোমাৰ অমৰে বিলাক গৃহ কাৰ্য বহি বেলেগ আৰু তোমাৰ লিখা বহিবিলাক সেনেকুৱা আৰু সেনেকুৱা ধৰণৰ লগতে তোমাৰ তাতে পাঠ্য পুথি তোমাৰ আ, মানে পুৰা নটাৰ বজাত, নটা চাৰে নটাৰ পৰা ক্লাছ হৈছিল। পুৰা দুটা তিনিটা লৈ এনেকে ক্লাছ হৈছ ছিল মানে তাৰ সময়ত কলৈ স্কুলৰ বাহিৰলৈ ওলাই যাব নোৱাৰা সেনেকুৱা আৰু কি বুলি কয় সেইটো জিৰণি সময়ত অকল মানে খেলা ফিল্ডত খেলা বা অলপ অলপ মান বাটে বাট মান ঘৰিব পৰা আৰু মানে জানাই তুমি অলপ মানে ঘূৰা ফুৰাটো হৈয় দিয়াচোন ন' জিৰণি সময়তো সেই নি সময় আৰু লগতে তোমাৰ
এই অন্য যিবিলাক কথা বা অন্য যিবিলাক কাৰণ সেইবিলাকো ভাল দিয়াচোন আৰু তোমাৰ যিবিলাক আমাৰ আহ জিৰণি সময়ৰ যিখিনি সম-সময় যিখিনি আমি কটাই সেইখিনি সময় কিন্তু অতিশয় মানে গুৰু গুৰুতপূৰ্ণ বা অতি হয় তোমাৰ মানে ভাল লগা আছিল মনোমহৰ দৃশ্য ততা আছিল কিন্তু জিৰণি সময়ত, অ' যি সময়ক মানে যিবিলাক সময় মই কটাইছিলো তাৰে ধৰি লোৱা আমি বেডমিণ্টন খেলাই হওক বা ফুটবলত ফুটবলটো ছুটিয়েই হওক বা তোমাৰ অ' মানে এ, কি বুলি কয় ছা সকলৰ লগত কেতিয়াবা সময় কটাও, মানে কিবা কাম থাকিলে বা লৰ তেওঁলোকৰ সহায় কৰি দিও বা ধৰি লোৱা তোমাৰ কি বুলি কয় এইটো অ', এই ল'ৰা ছোৱালীৰ, সৰু সৰু ল'ৰা ছোৱালী, ভাই ভন্টীসকলৰ লগত অলপ যুজা যুজি কৰাত তেওঁলোকক মানে অলপ অ' মানে এনে আৰু অলপ মানে অ' তেওঁলোকৰ মানে কি বুলি কয় এইটো অলপ অশান্তি কৰাত তেওঁলোকক, মানে তেওঁলোকক অলপ মানে হাঁহি-ধেমালি, খিতালি কৰা সেইবিলাক আৰু, এইবিলাক সেইবিলাক। মানে এইবিলাক যিবিলাক স্মৃতি হয়, সেই স্মৃতি বিলাক মানে ইমানে ভাল আছিল আৰু সেইবিলাক মানে কি বুলি ক'ম আৰু, সেইবিলাক স্মৃতি মানে মনত পৰিলে এনেকুৱা লাগে যেন, তালৈ আৰু ঘূৰি যাম। আৰু লগতে তোমাৰ এই বাহিৰত অধিবেশনৰ যিবিলাক মিটিং হয়, আৰু বা তোমাৰ এই বাৰ্ষিক অধিবেশনৰ যিবিলাক তোমাৰ অ কি বুলি কয় এইটো, খেলা-ধূলাৰ তোমাৰ যিবিলাক অ বতা বিতৰণ সভা হয়, ত', তাতে বতা বিতৰণ সভা তোমাৰ গান গোৱা বা অ ভাষন দিয়া বা যিকোনো কাম আৰু বা তুমি পুৰস্কাৰ আনিবলৈ যোৱা ডাঙৰ-ডাঙৰ যিবিলাক, মানে অ যিবিলাক সন্মান, সন্মানশীল ব্যক্তি আছে, সন্মানশীল ব্যক্তি আছে, সেই ব্যক্তিৰ দ্বাৰা তোমাৰ কি বুলি কয়, প্ৰাইজ বোৰ লোৱা, সেইবিলাক মানে বহুত এটা অতিকৈ মানে অতি যিটো কয় ন ভাল লগা, সেই ভাল লগা দিন আৰু, আৰু তোমাৰ বিশেষ আৰু ক'বলৈ গ'লে, তোমাৰ বহুত আছে দিশ দিয়া‌চোন। এ, ধৰি লোৱা আমাৰ সিডাল, তোমাৰ আমাৰ আৰু ধৰি লোৱা আমাৰ কিছুমান বিদ্যালয় আছিল, আমাৰ যিটো ৰুম আছিল, তাৰ পাছফালে মানে এডাল গছ আছিল। মানে গছডাল একদম সুন্দৰ আৰু গছ, এই ৰাধা-কৃষ্ণ গছ আৰু। মানে একদম আগ ধৰা গছ আৰু, বেছি ওখৰ নহয়, চাপৰ হয়, তাতে উঠি কিনে এ, পুৰা তাতে উঠি কিনে, আমি বহি আছিলো, তাৰ-তাৰে হৈ মাৰো খাইছিলো এবাৰ। আৰু এবাৰ কি হৈছিল, মানে আমি ডাষ্টবিন দি থাকে, ডাষ্টবিন বিলাক, তাতে তাৰে ওপৰত মানে কি খেলছিল যে পাঞ্জা খেলিছিলো। পাঞ্জা খেলাৰ কাৰণে আমাক মানে অ চ চাৰে এটাই আৰু মানে মাৰিছিলে আৰু তাৰে হয়, মানে পাঞ্জা খেলিছিলে তাৰে ওপৰত, ত, সেইবিলাক যিবিলাক স্মৃতি আৰু। সেই স্মৃতি বিলাক ইমান সুমধুৰ আছে, আৰু কি কম আৰু, সেইবিলাক মানে কেতিয়াবা মনত কৰিলে এনেকুৱা লাগে যেন এই স্মৃতিবোৰতে আৰু জীয়াই-জীয়াই থাকিম। আৰু লগতে লগৰ লগবোৰ, এ, ধৰিবলাক গধূলি সময়ত তেতিয়া আমি সেই গাঁৱৰে যিহেতু লগ আছিল বা সেই আছিল একেলগে ওলাই যোৱা। তোমাৰ আৰু তোমাৰ ধৰি লোৱা কিবা এটা অ', সৰস্বতী পূজাত তোমাৰ বা এইবিলাক কাম-চাম কৰা, এইবিলাক ধৰি লোৱা, এই যিবিলাক খেলা-চেলা যে সেইবিলাক মানে বাৰ্ষিক অধিৱেশনৰ, সেইবিলাক মানে পৰিচালনা কৰা আৰু তোমাৰ সেনেকে আৰু, মানে আৰু তোমাৰ খানা খোৱা, বিদায়ৰ যিটো খানা, সেই বিদায় খানা খোৱাটো, লগতে তোমাৰ এইটো কি বুলি কয় আৰু! অ', যিবিলাক আৰু ধৰি লোৱা, কিবা এটা অ', অনুষ্ঠান হয়, অনু ষ্ঠান হ'লে যিটো হোৱাৰ পিছত যিটো খানা আৰু, যোনে-যোনে কষ্ট কৰিছে, তেওঁলোকৰ খানা। ত, সেইবিলাক বহুত খিনিয়ে কৰা হয় দিয়াচোন, আৰু সেই সেইবিলাকেতো আচল যিটো মজা বা আছে যিটো অ', শান্তি, সেই শান্তিটো তেতিয়াহে পোৱা যায় ন! ত', সেইবিলাক কথা যেতিয়া মনত আহে বা সেইবিলাক কথা যেতিয়া মনতে ভাবোঁ আৰু, ত', বহুত ভাল লাগে দিয়া। আৰু সেয়ে দিয়া মানে বেছিনো কি ক'ম আৰু ইয়াৰ ওপৰত! বিদ্যালয় স্মৃতিটো বিদ্যালয় স্মৃতি হৈ থাকিব, সেইটো কেতিয়াও কলেজৰ স্মৃতিৰ লগত সংযোগ নহয় আৰু। বিদ্যালয় স্মৃতিতো এটা অসীম ধৰণৰ আৰু ক'বলৈ গ'লে, মানে বিদ্যালয় স্মৃতিটো কেতিয়াও মানে- মানে তোমাৰ নাইকিয়া হৈ নাযায়। কিন্তু কলেজ স্মৃতিটোও নাইকিয়া হৈ নাযায়। কিন্তু কলেজৰ স্মৃতিটো ইমান এটা নাথাকে আৰু, কাৰণ তোমাৰ কলেজ পাতি ইমান যোৱা নহয় ন! ত সেয়ে দিয়া, বাকী, হ'ব দিয়া নহ'লে আজি, পিছলে আৰু কেতিয়াবা কথা পাতিম দিয়া।
অ', দিয়া, দিয়া, হ'ব দিয়া।